কলেজ লাইফৰ বিষয়ে কথা পাতোঁ। অ তোমাৰ কলেজ লাইফ কেনেকুৱা আছিলে?
কলেজ লাইফটো মোৰ খুব ভাল লগা আছিল। কলেজ লাইফত মই মানে যদি সুযোগ পাওঁ মই পুনৰ ঘুৰি যাবলৈ বিচাৰো। আৰু মানে এনেকুৱা মোৰ মানে ভাল লগা দিন বোৰ এ তাত-তাত আছিলে। তোমাৰ কোৱাচোন, তোমাৰ কেনেকুৱা আছিল হয়?
ভাল আছিলে তেতিয়া কলেজ লাইফত এতিয়া-এতিয়া ভাবোঁ যি যিহেতু বহুত টাইম বোৰক মিছ কৰোঁ। তেনেকুৱা কলেজ লাইফৰ যি তোৰ ফ্ৰেন বোৰ আছে এতিয়া কণ্টেক্টত আছে তেনেকুৱা সদাই লগ ধৰা তেনেকুৱা নহয়। তুমি কলেজত ৰেগুলাৰ ক্লাছ কৰি ভাল পাইছিলানে?
ৰেগুলাৰ টো ক্লাছ প্ৰায় কৰিছিলো আৰু যিমান পাৰো কিন্তু তথাপিও তাৰ মাজতে মানে জানাই নহয় কলেজ লাইফত অকমান ইফাল-সিফাল হৈছিলে ক্লাছবোৰ হয়। আৰু এই মিটিং চিটিং বোৰত মই অকণ বেছি ইণ্টাৰেষ্ট দিলো প্ৰেক্টিকেল তেনেকৈ এইবোৰত সেই অকমান তেনেকে মোৰ অকণমান লষ্ট হ'ল আৰু ক্ষতি হ'ল। তথাপিও আৰু ধুনীয়াকে মই অ হেৰি কৰি আহিলো আৰু ওলাই আহিলো একেবাৰতে।
অ। মই টো-মই টো কলেজ লাইফত আ ক্লাছ মানে মই ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰতে কৰিলোঁ, মই ডিগ্ৰীত ত তেনেকোৱা ক্লাছে কৰা নাই মই ক'ব গ'লে। মোৰ ক্লাছ তেনেকুৱা কৰাই নাই আৰু জি যি যিহেতু মোৰ ফ্ৰেণ্ড বোৰ আছিলে কেতিয়াবোৰ লগ ধৰিব গৈছিলো কলেজত। সিহঁতৰ পৰা নোটছত লৈকে পঢ়িছিলোঁ। অ তোমাৰ তোমাৰ ফেভৰেট চাবজেক্ কি আছিলে কলেজত?
মোৰ ফেভৰেট চাবজেক মোৰ এডুকেশ্বন আছিল। শিক্ষাৰে শিক্ষা।
অ এডুকেশ্বন। অহ। সেইটো মোৰো ফাইনেন্স আছিলে, মোৰ ফাইনেন্স টো ভাল লগা চাবজেক্ট আছিলে আৰু মই তো ফাইনেন্সত মেজৰো লৈছিলোঁ। মোৰ ষ্ট্ৰীম কমাৰ্চ আছিলে, তোমাৰ ষ্ট্ৰীমটো?
আহ মোৰ আৰ্টছ আছিল। আৰ্টছ।
অঁ তাৰপিছত তোমাৰ ফেভৰেট মানে ভাল লগা টিচাৰ বা কোনোবা আছে? নেকি ভাল লগা?
অ আমাৰ এই মানে এডুকেছন ডিপাৰ্টমেণ্টৰ এ মই এই এহ ও দি আমাৰ বেগম বুলি। তেখেতৰ বিষয়ে কম কাৰণ তেওঁ মানে খুব আহ মানে ল'ৰা ছোৱালীবোৰৰ লগত মিলি যাব পাৰিছিল। বা সকলোকে মানে ব্যৱহাৰটো তেওঁ খুব ভাল আছিল মানে। কাকো কৈ-কৈ নাপালে সেইবাবে মই তেওঁ মানে প্ৰিয় আৰু ফেভাৰেট। তোমাৰ?
হয় মোৰতো অংকিতা আছিলে, অংকিতা মেম। হ অংকিতা ৰাজবংশী মেম আছিলে অ তেওঁ মোক বৰ ভাল লাগিছে। তেওঁ আমাৰ মেথছৰ টিচাৰ আছিলে। তেওঁৰ মেথছবোৰ বুজোৱাটো মই খৰ কে বুজি পাইছিলো আৰু বহুত ভাল লাগিল। লগা মেম আছিলে সেইকাৰণে বৰ ভাল লাগিছিলে। তোমাৰ কলেজত ফ্ৰেণ্ড বহুত আছিল নে।
হয় হয় মই মানে। অ আমাৰ কলেজৰ সাধাৰণ সম্পাদক আছিলো সেই গতিকে মোৰ প্ৰায়খিনি মানে ল'ৰা ছোৱালী বা ষ্টুডেন্টৰ লগত মানে এটা ভাল এটাচমেন্ট বা এটা টাচ আছিল। আৰু এনেকুৱা তোমাৰ
অ মোৰতো এনে ফ্ৰেণ্ড আছিলে। তোমাৰ কলেজৰ ফ্ৰেণ্ড কিমান আছিলে এনে।
অ এতিয়া একদম মানে বে মানে একদম। লগত থকা হিচাপত থকা এনেকে ফ্ৰেণ্ড বুলি ক'ব গ'লে মানে আমাৰ এটা ল'ৰা খিনি এটা টিম এটা আছিল বয়চ গেং বুলি এনে গ্ৰুপ চুপ এনে হোৱাটছআপত খোলা আছিলে প্ৰায় তাত। তাতে ত্ৰিশ পঁয়ত্ৰিশজন মান ল'ৰা আছে। সেইখিনি বাৰু মানে মোৰ যিহেতু চেকুতৰি আছিলো। অঁ মোক তেওঁলোকে বহুত সহায় কৰিছিল ইলেক্সনৰ সময়ত বাকী সকলোবোৰ প্ৰয়াই বোৰ চিনাকি কি হৈয়ে গৈছিলে এইবাৰ
অ তোমাৰ মানে কলেজেৰ মানে ত্ৰিশ পয়ত্ৰিশ জন ক্ল'জ ফ্ৰেণ্ড কিমান আছিলে এনে
হয় একদম ক্ল'জ ফ্ৰেণ্ড বুলি ক'লে সাত দহজন হয় হয় দহজন মান আমাৰ গ্ৰুপ আছিল ল'ৰাৰ অকল ল'ৰাৰে কিন্তু দেই মোৰ মানে ছোৱালীৰ পৰা সিমানে তাৰপিছত মোক কওঁ আৰু চাৰে মই কথা বতৰা কৰাত ইমান পতা নহয় অ প্ৰায় ল'ৰাখিনিৰ লগতে মোৰ প্ৰায় দহজনমান আছিলে এই আমি মানে ব্ৰেক টাইমৰ সময়ত এই চাহৰ চাহৰ এখন দোকান আছিলে কলেজৰ সন্মুখতে এই চাহৰ দোকানখনতে আমি এনেকে আদা। তাতে দিম আৰু চাহ তাহ খাই তোমালোকৰ কোৱাচোন বেক্স টাইমত কেনেকুৱা কি কৰা
আমাৰ কলেজত ব্ৰেক টাইমত মোৰ ছোৱালীও ফ্ৰেণ্ড আছিলে ল'ৰাও ফ্ৰেণ্ড আছিলে মোৰ ছোৱালী পাঁচজন মান ভাল ফ্ৰেণ্ড আছিল আছিলে ল'ৰা সাতজন মান আছিলে হয় ব্ৰেক টাইমৰ কেতিয়াবা ছোৱালীৰ লগতে ঘূৰিছিলো কেতিয়াবা লৰাৰ লগতে আৰু আমি ব্ৰেক টাইমত তেনেকুৱা আমি ক্লাছত বহিকেই উম আহ কিবা ঠাণ্ডা চাণ্ডা আনিকে ক্লাছ গৈকিনে আমি তাতে খেলিছো ছিলে কিবা কিবি স্থাম পেপাৰ আছে। চিজাৰে সেইবোৰ খেলিছিলোঁ ট্ৰু এণ্ড ট্ৰু কত পোৱাই পোৱাই এনেকোৱা খেলিগে এই বোৰ মানে লাষ্ট টাইম বহুত এনজয় কৰিলোঁ কলেজত অ ভাল ফ্ৰেণ্ডো আছে যে ল'ৰাবোৰ। আমি ল'ৰা ল'ৰা হৈকে ফুৰিবও গ'লো একোলেণ্ড বোলেণ্ড ভাল লাগিল ড্ৰিমলেন গ'লোঁ অ এতিয়াতো আমাৰ গ্ৰেজুৱেচনৰ পিছত তেনেকোৱা লগো হোৱা নাই এবাৰ ঘূৰিব যাম বুলি কৈছিলো কলেজৰ পিছত তেনেকোৱাতো হোৱাই নাই আৰু চাও কি হয় ইন ফিউচাৰ লগ পাও নেকি মানে নহয় কলেজৰ। ফ্ৰেনডৰ পিছত লগ পাইছে নে একজামৰ পিছত
অ আমাৰ একেবাৰে ঘৰৰ ওৰৰ কেইজনমান এনেকে আছিলে গতিকে তেওঁলোকক লগ পাওঁ আৰু মই জিমত যাওঁ গতিকে সেই কেইজনমান আহে এনেকে দুই চাৰিজনক লগ পোৱা হয় সকলোকে লগ পোৱা পোৱা নহয় কাৰণ বাকি কিছুমান তেওঁলোকৰ কাম কৰি আছে। কামে কামেও ব্যস্ত হৈ আছে কিছুমান মান গতিকে সিমান লগ পোৱা নহয় আৰু এনেই হোৱাটছপৰ ষ্টেটাচটোহে চোৱা যায়। আজিকালি এনেকোৱা আৰু দুই এজনকহে লগ পোৱা যায়।
ও যদি তুমি ঘূৰি যাব বিচাৰা তুমি ঘূৰি যাব কাৰণে প পোৱাত
অহ, হয় মই নিশ্চয় সেইখিনি মই সময়লৈ তাকে মই যাব বিচাৰো মোক যদি মানে এটা সুযোগ দিয়া হয়। প্ৰথম সুযোগ মানে সেইটোৱে ল'ম। কলেজৰ সেই সময়খিনিলৈ খুব যাবলৈ ইচ্ছা আৰু মানে সেইখিনি সময়। ভাল লগা সময় আছিলে আৰু
অহ কলেজৰ অহ, মোৰো তেনেকোৱা আছে মোকো ভাল লাগে। কলেজ লাইফত তেনেকোৱা বহুত ভাল-ভাল ফ্ৰেণ্ড আছিলে। আৰু তেনেকোৱাতো উম এতিয়াটো নাপায় আৰু ক'ত পাম? তেনেকুৱা কলেজৰ ফ্ৰেণ্ড। আই এতিয়াতো চব শেষেই হ'ল আৰু।
হয়।
এতিয়া তাচত ফ্ৰেণ্ড বোৰ তো তোমা লগত আছেই ন?
অহ আছে। অহ
অহ কি তেহেতৰ লগত অহ সেইটোতো হয়ে। অহ তোমাৰ এতিয়া ক'বাত কলেজৰ ফ্ৰেণ্ডৰ লগত কৰ'বাত যোৱা প্লেন আছে নেকি?
অ হয় আমি অলপতে আজি আজিয়ে মই প্লেনিং কৰিছিলো মোৰ ফ্ৰেণ্ড এজনৰ লগত যে এই আমি এই খুব গৰম পৰিছেতো শ্বিলং মেঘালয়ৰ ফালে যোৱাৰ কথা ভাবি আছিলোঁ। অহ।
শ্বিলং মেঘালয় পানীক যোৱা ফ্ৰেণ্ড? নহয় তুমি চব ফ্ৰেণ্ডৰ লগত ঘূৰিকে ভাল পোৱা না, দুটা এটা ফ্ৰেণ্ডৰ লগত ঘূৰিকে বেছি ভাল পোৱা?
এতিয়া প্ৰায় দুজন তিনজন এনেকুৱা ফ্ৰেণ্ডৰ লগতে মানে যোৱা হৈছে সকলোত এনেকে যোৱা হোৱা ডাঙৰ এনেকুৱা ট্ৰিপ হোৱা নাই।
অ যদি পোৱা যদি চানছ পোৱা যোৱা নেকি যাবা নেকি?
হয় হয় যাম এই যে কিছুমানে ট্ৰিপ কৰে এনেকুৱা এজেঞ্চি কিছুমান আছে সাত হাজাৰ দহ হাজাৰ এনেকে ধুনীয়া ট্ৰিপ কিছুমান যে হয় মনালী বা এনেকুৱা ক'বাত সেনেকুৱাও আমি এটা মানে প্লেন কৰি আছোঁ
হয় নেকি অ ফ্ৰেণ্ডৰ লগত যোৱাতো বেলেগে মজা স ক'ব ক'বই নোৱাৰি হে অ মোৰ মোৰ এটা কলেজৰ যি এতিয়া আমাৰ এণ্ডিং হৈছিলে গ্ৰেজুৱেচনৰ দুদিন পিছতে আমি এক কোলেন গৈছিলোঁ তাৰ নেক্সত দে আমি ড্ৰিমলেণ্ড গৈছিলোঁ এক কুলেন গৈছিলো একদিন আৰু নেকষ্ট দে আমি ড্ৰিমলেণ্ড গৈছিলো সেইটোৱে আও আৰু তাৰপিছত আমাৰ আমাৰ ফ্ৰেণ্ডবোৰ বহুত দূৰ দূৰ আছিলে দূ দূৰ এটা আছিলে তোমাৰ আ ডি এটা আছিলে তোমাৰ আহ ডিমাপুৰ এনেকুৱা দূৰৰ দূৰৰ আহিছিলে আহ এইটো মিজোৰামৰ আছিলে সেইকাৰণে এটা মানে একজাম শেষ হোৱাৰ লগে - লগে দুটামান ট্ৰিপ মাৰি দিলোঁ। তাৰ পিছত তেনেকুৱা যোৱায় হোৱা নাই।
ভালে কৰিলা সেইখিনি সময়তে মানে লগ পাই গুচি গলা এতিয়া তো আৰু ক'ত পালা হয় ন।
অ সেই সেইকাৰণে, এক্সাম শেষ হোৱা নেক্সট দিনা অ অ হয়। পইচা মিলাইগে - -
হয়, ভালেই কৰিলা।
অঁ তোমাৰ তেনেকুৱা এনে কলেজত গাৰ্ল ফ্ৰেণ্ড আছিলনে? গাৰ্লছ ফ্ৰেণ্ড
অ আছিলে অ হেৰি মানে খুব কম আৰু মানে ছোৱালী খিনি সকলোৰ লগত অঁ মানে মোৰ বিধৰ আছিলে তো সৰু পৰাই। গতিকে এনে নৰ্মেলি আৰু এনেকুৱা বেছি ক্লজ নহয় আৰু মানে, অ
ত মই অলপ কমফৰ্টেবুল নহয় বাৰু।
অ সৰুৰ পৰাই ক অ হয় হয় সেনেকুৱা একদম বেষ্ট ফ্ৰেণ্ড বুলি ক'বলৈ গ'লে নাই আৰু এনেই আছে নৰ্মেলি হাই হেল্ল' এনেকুৱা খিনিয়ে আৰু মানে।
অ, তুমি কলেজৰ মানে ছোৱালী ফ্ৰেণ্ড বনাই পোৱা নাই।
অ নাই নাই সেনেকুৱাকে নাই।
হ' তুমি কেতিয়াবা বনাব মন গৈছে ছিল নে তোমাৰ ছোৱালী ফ্ৰেণ্ড তেনেকুৱা কলেজত, ভাল লগা?
অ' এগৰাকী আছিল আৰু, এ, এগৰাকী দুগৰাকী, কিন্তু বেছি ক্ল'ছ হ'ব নোৱাৰিলো আৰু বা এনেকে মও অকমান হেৰি, ছেক্ৰেটৰী হৈ থাকি অলপ বিজি হৈ থাকিব লগা হ'ল, কলেজত, কিবা কাম কাজ বিলাকত। মিটিং চিটিং এইবিলাক, প্ৰগ্ৰেমবোৰত, গতিকে সিমান আৰু ফটককৈ গুচি গ'ল মানে তিনিটা বছৰ
অ সেইটোতো হয় বাৰু, অ, তুমি কলেজৰ প্ৰগ্ৰাম চগ্ৰামত তুমি কিবা অ' কৰিছিলা নেকি? পাৰ্টিচিপেট কৰিছিলা নেকি?
পাৰ্টিচিপেট অ', হয়, গোটেই মানে অনুষ্ঠানটো আমি অৰ্গেনাইজ কৰিছিলোঁ তো ছেক্ৰেটেৰী আছিলো যিহেতু, আৰু আদিৰ পৰা একদম শেষৰ লৈকে কে অনুষ্ঠান কোনে কি কৰিব, নকৰিব মই মানে এৰেঞ্জমেণ্ট কৰি খুউব ভাল পাইছিলোঁ। সৰু পৰাই গতিকে সেনেকুৱা এ কৰিছিলো। অ তুমি কিবা অনুষ্ঠা, প্ৰগ্ৰেম কৰিছিলা?
মইতো কলেজত তেনেকুৱা এক একবাৰে মই প্ৰগ্ৰাম মানে ক'ব গ'লে একবাৰে মই গান গাব গৈছিলো ষ্টেটত মই ফাইপ ক্লাছ অ তুমাৰ কলেজত যোৱা নাই স্কুলে স্কুলে স্কুলতে গৈছিলো। কলেজ লাইফত এনেকুৱা মই প্ৰগ্ৰাম কৰিয়ে পোৱা নাই। মানে মই তেনেকুৱা প্ৰগ্ৰামত হে এইটো সাহস হোৱা নাই। অ এইটো সাহসটো কৰা নাই বাৰু মই কেনেকুৱা তুমি কিবা প্ৰগ্ৰাম্ছ পাৰ্টিচিপেট কৰিছিলা নেকি? ডান্স বা গান কিবা?
উম হয় মই অকমান অলপ চলপ গান গাওঁ আৰু মই মানে অলপ এক্টিং কৰো। এই মই আমাৰ কলেজত অ এনেকে সেই অ ন তপ কৰিছিলো, কলেজত। পঢ়ি থাকোতে নাটক গান এনেকোৱা ধৰণৰ একটিভিটি কিছু কিছুমান কৰিছিলো বা কুইজ বা এই গেমছ বিলাক স্পৰ্টচ উইক যেতিয়া হয় বিদ্যালয় সপ্তাহ তেতিয়া বিদ্যালয় সপ্তাহত আ আমাৰ খেল ধেমালি বিলাক হয় সেইবিলাক পাৰ্টিচিপেট কৰিছিলো খেলিছিলো কিছুমান শিকিছিলো এনেকোৱা ভাল পাওঁ খেলি তুমি খেল ছিলা নে
অ ময় খেলিছিলো মই ভাল পাইছিলো তেনেকোৱা তেনেকোৱা তোমাৰ হ দিয়া ঠিক আছে থেংক ইউ
অহ ঠিক আছে দিয়া